হেল্ল' অঁ চন্দমাই আছ ন
হেল্ল'।
অ', চান পাইছ ন হেল্ল'। হেল্ল' হেল্ল' শুনা পাইছে ন নাই মই শুনা পাইছো শুণটোৰ মাতটো
অ', মই শুনা পাইছো এতিয়া শুনা পাইছো পাইছো পাইছো।
কি কৈছিলো অন আৰু অফলৰ কথা কৈছিলো ন মানে অ অ মানে অনোলটো মানে কি জান যিকোনো এটা কোম্পানী যে থাকে কম্পানী - কোম্পানী আন্ধাৰত থাকিব লাগিব মানে ৰিলাযেন্সটো ৰিলাযেন্সৰ আন্দাৰত আছা মানে তেতিয়া তাহাঁতেো ইচ্ছা আৰু ওলাব নোৱাৰে তই যদি কিবা এটা কোম্পানী তই যদি এখন কাম নাই আৰু বা তোৰ একো ডিমাণ্ড নাই মানে একো চেল নাই ঠিক আছে মানে একো প্ৰফিট আৰ্ণ কৰিব পৰা নাই। এতিয়া তোক ওলাই দিবা নোৱাৰে তাহাঁতে তোক বেলেগ জেগাত দিব বুজি পালি বা বেলেগ থিব অফল যদি হয় তই কম্পানী এণ্ডাৰত নহয় তেতিয়া তোক মানে কি? মানে তোৰ মানে তোৰ মানে একো প্ৰফাইল পাই নাই তোৰ ওলাই দিব আৰু বুজি পালি মানে মানে মানে অডল আৰু অফলটো সেইটো বুলি কয় চিষ্টেমটো বুলি কয়। এতিয়া মইো অফতে আছো মই ৰিলায়েঞ্চৰ আডাৰত নাই মই ফ্ৰেণ্ডৰ আডাৰত আছো আমাৰ নাম হ' এ এ এভে লমিেড
অ।
আমাৰ আমিও ধৰি লও বাাইছ আমাৰো ধৰি লতে আমাৰ কাম নহোৱা হৈছে চেলৰি নোহোৱা হৈছে ডাউন হৈছে। একচেলি আমাৰ চেল ডাউন হৈ গৈছে ইতে চেল ডাউন হোৱাৰ কাৰণো তোৰ আজি মোৰ লগৰ পাঞ্জলহঁতক কাৰবক ট্ৰা্সফাৰ দিছে বেলে জাগাত।
প্ৰাঞ্জলে কি কৰি আছে এতিয়া?
অ প্ৰঞ্জালে ত এতিয়া কি কৰিছ বাৰু গম নাপাও বাৰু।
আহ।
মানে এতিয়া সনেকাই আৰু কি বুলি কয় এনেকা মানে- প্ৰাঞ্জলে কিবা এই জব এটা পাইছে চাগে এক তাৰিখৰ পৰা জইন কৰিছে মে সোমবাৰৰ পৰা জইন কৰা বুলি কৈছে মোক। জইন কৰিছে সোমবাৰৰ পৰা আজিত তোৰ বুধবাৰ ন চ' বৃহস্পপতিৰ পৰা নেকি আজি ন আজি বৃহস্পতি বাৰ ছাগে আজি। নিব ন গজ
আহ।
মানে মানে জইন কৰিছে দে ত মানে সোমবাৰে জইন কৰিছে।
সোমবাৰে নেকি? অ জইন কৰিলেই মানে জইন কৰিলেই কি কি কিহঁত কিহঁত জন কৰিছে?
কি কিবা ক জইন কৰা বুলি ক'লা মই মানে কৈছিল পাহৰি গৈছো কিবা এটা নাম কৈছিল। উম। কিবা তাতে লেপটপ চেপটপ বুলি সি নিজে কিনিব লাগে ব লেপটপটো নিজে কিনিব লাগিব। উম।
নিজে কি এটা লেপটপ আছে নে নাই।
আগৰ এয়া লেপটপ আছে বাৰী লেপটপটো বেয়া হৈছে বোলে। ত মখ হৈ গলে ফোন কৰিলা আৰু। ফোন কৰি খুজ আৰু কৰিছন্তু লেপটপৰ প্ৰাইচ কেনেুৱা কেনোকা কি?
এ দৰমহা ভাল দিব নেকি নতুবা কোনোবা এটা লেপটপ। কিবা কামত সোমোৱা যায় যে দৰমহ ভাল নিদে ত লেপটপ কিন ধ হালব হা?
বিশ হাজাৰ বাইচ হাজাৰ দিব বোলে।
বিশছ বাইশ হাজাৰ।
উম।
তেতিয়াহ'লে সেই ছেকেড হেণ্ড লেপটপেোন পোধৰ হাজাৰ পাই যাব তমা
পাব বোলো ভাল ক নিছ ন নাপাবা এ ন।
নাই চা ত- তোক মই কম কথা এটা ক'হা সি যদি ভালকে যদি বিচাৰে আৰু যা ভাল এখন চৰুম এখন আ, আ, কিছুমান আছেহা ভালকে যদি তাৰ চিনাকি আছে আৰু মোৰ আছে চিনাকি, এখন হেৰিত আছে এইটো কি কয় বিগ বজাৰৰ ওচৰতে আছেহা, তাৰে চব ভাল। মজা হেৰি আছে মোৰ লগৰ ল'ৰা এটা কিনছিল তাৰ এতিয়া হেৰি পাঁচ বছৰ হ'ল এতিয়ালিকি টাকাটাক। ৰৈছে এতিয়া।
আজি গোটেই অফিচৰ কাম অহা তাতে কৰে। গোটেই অফিচৰ কাম লয়, গোটেই অফিচৰ কা গোট হাই ফাই ডেটা মশা হেৰি কৰ অকল পোন ল' কিমান দিয়ে চাৰে পোন্ধৰ নে কিমান মোৰ মোৰ লগতে ৰৈছি হা ত' সেনেকে বিচাৰ কৰিব আৰু চা ফাষ্ট কথা সি কামৰ কাৰণ লুচি না যদি প্ৰথমতে ইমান পইচা নাথাকব' পাৰে আৰু প্ৰথমতে যদি কম দা এ, লেপটপ লৈ লোৱা পিছত তেমান ভাল হেৰি নাপায় না কিছুমান দামী লেপটপ মখাই ধৰি লোৱা চল্লিশ পঞ্চাশ হাজাৰ টকা লেপটদ ব ত মানে বহুতে বেছি দিয়ে ন' লাষ্টত এন্তে প্ৰাইজ নাপাই কাৰণে পোন্ধৰ ষোল্ল হাজাৰ টকাত দি দিয়ে ত'।
হম।
সেনেকে বি যদি এতিয়া কামক গেচিনা ত' সেইটো হিচাপত কথা কৈছোঁ পিছত লাগে লৈ ল'ব এটা দত্ব পইচা নাথাকিলে মানে এনেকা ছেকেণ্ড হেণ্ড লেপটপ বন্দবস্ত কৰি ল'ব পাৰে।
উম। তাকেটো, কিবা কৰে এতিয়া?
অ। জৈন কৰিছে ভালে আছে নেকি এনে বহি থাকাতকে।
ভালে দে কৰকদে আৰু তাতে বিজ হাজাৰ মান পাম বুলি কৈছে আৰু।
উম, ঠিকেই আছে ন বিচ হাজাৰ টকা ইয়াতেটো তোৰ কিমান পাইছিল তেৰ হাজাৰ মানহে পাইছিল চাগে। অ' তে তাতে বিচ হাজাৰ ভালে পাইছে, অ'ভালে পাইছা।
উম, তাকেটো পাওঁ তৰলে। মোৰো কি বুলি কয় এই মাহটো মোৰ লাষ্ট। তাৰপাছত এক মাহ, দুইমাহ মুৰত ঘৰত বহিম আৰু মই এই মাহটো মই ত্ৰিশ তাৰিখে জমা দিম।
উম, বঢ়িবা। মোৰো সেই দুই তিনদিন মান আছে তাৰ পিছত আৰু ব-বঢ়িবা যাব। তোৰ তো এইটো মা লাষ্ট ন, তই আৰু তিনি, চাৰি দিন আৰু কেইদিন আছে তোৰ আহ আজি চৌব্বিশ ছয়ত্ৰিছ নেকি। চৌব্বিশ আৰ ছয় দিন আছে।
উম।
এসপ্তাহ মোৰহে তিনদিন আছে তিনদিন। লাষ্ট তিনদিন কা খেল হে।
চাকিনি নাভাঙিলে
তিনটা পিছত মই ঘৰত গৈ থাকিম আৰু এনে বেকাৰ কিবা পালে কবা আৰু নেকি? কাম চাম পালে জনাবা আৰু নে কি চিন্তো।
উম, তাকে তুমি জনাব লাগিব ৰ'হ কামটো পালে কম ৰ'হ।
অহ'
কি বুলি কয় আৰু এই কি সুধিম বুলি কৰিলোঁ তোক আহ তোৰ পিছে হেইচেই ঘুৰিব চুৰিব যোৱা নাই ক'তো?
ফুৰিৱ।
উম,
কতনো যাবা আৰু।
আচ্ছা, ফুৰা চুৰা হোৱা নাই আৰু তোৰ?
অ, ফুৰা চুৰা হোৱা নাই।
ভাল লাগে ন নালাগে?
ভাল লা কি আৰু পইচা থাকলে ভাল লাগিব আৰু।
আচ্ছা নে এনে তোক যদি ক এটা কৃপ এটা প্লেন এটা বনাও তেতিয়া।
তেতিয়া যদি স্প যদি স্পনছাৰ কৰি দিয়া তুমি মোক। তেতিয়াহলে মই যাম নিশ্চয় স্পনচাৰ তুমি যদি কা
আচ্ছা মান পূৰব নাযায় মানে ত
মানে যাম আৰুৰে স্পনচাৰট্ৰিপলে যাম
আচ্ছা এনেই নাযা হলে ফুৰিব।
এনে এনে এনে এনে যাম, এতিয়া তো স্পচাৰ কৰা মানে কি মইতো এনে যোৱা হ'ব। না মানে এনে ফুৰিবা য এনে মানে মই ফ ফুৰিমতো নিজে পৰা ভালকে ফুৰিম কিন্তু এি স্পনচাৰ কৰা মানুহ লাগে মানে বুজি যায় স্পনচাৰ কৰিববা নেকি তুমি?
আচছা পচপ ছ ত নে কি তোৰ বাছ জাৰ্নি ভাল লাগে ট্ৰেইন জাৰ্নি বেছি ভাল লাগে
মোৰ দুটাই ভাল লাগে
দুটাই বেছি ভাল লাগে মান দুটা জোৰ এটা ধৰবোনটো চুজব এটা
অ দুটাৰ ভিতৰত এটা চুজ কৰিবা লাগে তেতিয়াহ'লে ট্ৰেইনতটো চুজ কৰিম। উ হে ট্ৰেইনটো ৰিজাৰ্ভেশন চন আৰাম চ যাব পাৰিম ন হেৰি ইমান টেনচন নাথাকো ধন্যব গো বাছত মানে অলপমান মানে বেছি যদি লং জাৰ্ণি হয় আৰু। ধৰি লোৱা তোমাৰ যে দুদিনমান লাগে আৰু দুই তিদিনমান লাগে আৰু ধৰিলুৱা থ আাকে ন কিছুমান তেতিয়া হলে তোমাৰ বেস হয় ট্ৰেইন জাৰ্নি, হয় ন চোন কোৱা আমি ইমান ধৰি ন হয় ন যে আমি প্লেনত যাব পাৰা হেৰি লব বেষ্ট জাৰ্ণি তুমি ৰিজাৰ্ভেশ্যন কৰা বা ছেকেণ্ড এচিত যোৱা অলপমান তাতো পইচা ল'ব, বাছতকেটো কমেই ল'ব, যদি দুই তিনি দিনৰ ৰাস্তাই বাছত যায় বাছত কমেই ল'ব মোৰ হিচাপত গম পাইছা, কিন্তু হেৰি
তোমাৰ এ এ যোৱা ট্ৰেইনতে ভাল হ'ব।
এনেইতো ট্ৰেইনত উঠি গৈছে না।
হা?
ট্ৰেইন ট্ৰেইনত উঠি পাইছ
কি কৈছা?
ব ট্ৰেইন উঠি পাইছানে নাই তই
হেল্ল'।
অ', হেল্ল' শুনা পাইছা? হেল্ল', ট্ৰেইনত ট্ৰেইন ট্ৰেইনত উঠা পাইছা উঠি পাইছা নেকি
ট্ৰেনত অ '
উঠি পাইছা নাই ন ন এনে হেল্ল' উঠি অ' মই শুনা পাই আছো তই ট্ৰেইনত উঠি পাইছ নে নাই সেইটো সুধি আছ
ট্ৰেইনত পাইছো দে, ইমান খিনি মই পাইছো দিয়া বাৰ। ট্ৰেইনত উঠিও পাইছো, শুইও পাইছো চব কৰি পাইছো।
মানে ক'ত গৈছিল লাষ্ট জাৰ্ণি ক'ত গৈছিল ট্ৰেইনত
মই মাহঁতৰ গাঁৱে গৈছিলো, ডিব্ৰুগড়ত গৈছিলো।
আমাৰ বাইদেউ এজনী বিয়া আছিল, বিয়া অ', বিয়া আছে বিয়া খাব গৈছিলো।
ডিব্ৰুগড় জাগাটোএনে ভাল
গছ গছনি আৰু গোটেই চাহপাত বহাই আছে
ম চাহপাত আচ্ছা মানে চাহ বাগান চাহ বাগান বেছি ডিব্ৰুগড়ত ড
এৰে ডিব্ৰুগড়ত কি তুমি গোট হেৰি পৃথিৱীৰ ভিতৰত ডিব্ৰুগড়তে চবতছে হাইষ্ট তুমি বাগান গোটেই ডিব্ৰুগড় পাই চাবলাই আহে গোটেই ভাৰত গোটেই বিশ্বত যে ডিব্ৰুগড় পৰাই চাবলাই ডিব্ৰুগড় তিনিচুকীয়া হাই ছঅ অসমত হয় অসমতে আছে কিন্তু হাইজ যদি তুমি বেছি চোৱা অসমত কি তুমি হেৰি কলকাতাতো পাবা তুমি হেৰি কিন্তু অ চবতে বেছি মাত্ৰা যদি তুমি পা তুমি ডিব্ৰুগড় তিনিচুকীয়াতে পাবা
ডিব্ৰুগড় ডিব্ৰুগড় তিনিচুকীয়া কত আমাৰ অসমতেতো আছে ন মেইন কথাটো এইটোৱেই মানে আমাৰ আমাৰ অসমতেতো জানা চোন আহ চাহ বিখ্যাত বিশ্বৰ গোটে গোটে ভাৰত ফিফটি পাৰ্চে আম অসমৰ পৰা যায় নেকি নেকি নাইন্টি পাৰ্চেন্ট আছিল পাহৰি গোলো আৰু কি বুলি কয় ঐ বেছি চহাইছ নে আমাৰ ঘ যে আৰু আমাৰ আমাৰ যে মু কোকৰাঝাৰ কোকৰাঝাৰতো বহুত চাহ চাহ বাগান আছেটো বহুত আছে অ ব ডি ডিব্ৰুগড়ত চে কম হাব পাৰে সেইটো বাৰু মানছ আমাক ম কি
তুমি মানে তুমি মানে চোৱা হা তুমি মানে কেনেকুৱা ধৰণৰ আছে গম পাইছা তুমি এণ্ট্ৰি কৰিলা ন এইটো চাইডৰ পৰা এন্ট্ৰি কৰিলা, তুমি এই নগাঁও চগাঁও পৰা এন্ট্ৰি কৰিলা ন তাৰ পিছৰ পৰা তুমি তোমাৰ মানে গেপ নাই মানে টটেলি পুৰা আছে নগা চগা পুৰা কম ল সেইখিনি পিছৰ পৰা এ সেইখিনি নগাঁও পাৰ হোৱাৰ পিছৰ পৰা ডাইৰেক্ট কণ্টিনিউ টি বাগান আছে। কমো স্তপ নাই কোনো জেগা সাৰি নাই নাই আপাচ আমাৰ চাইতে গোটেই গোটেই মানে এটা হেৰি নাই তুমি ৰাস্তাত ট্ৰেইন খতমে নহ ট্ৰেইন তুমি যোৱা তুমি ট্ৰেইনত যোৱা বা হেৰিত যোৱা তুমি যেতিয়া দেখা পাবা মানে ভালকে মানে পুৰা টি বাগান তুমি খতম কৰোতে কৰোতে ছয় সাত ঘন্টা মে ছয় সাত ঘন্টা মানে কি পাঁচ ছয় ঘণ্টা লাগি যাব।
অ
নহ'ব চাগে পাঁচ ছয় ঘণ্টাও কম হ'ব চাগে ম আছে ন ভাল খিনি জেগা কভাৰ হৈ আছে ন ত
আৰু তাতেই মানে টি বাগান বিলাক মানে তোৰ অ এই এইবিলাক এইবিলাকৰ মালিক এটা মানে তাৰ কি হল শুনি কিবা কানো মালিক যে থাকে যে ততো এটা মালিক নহয় তত বহুত মালিক আছেগে বহুত
এজন মহা তাৰ মানে মহ মহান এজন ব্যক্তি আছে হা এজন মহান ব্যক্তি আছে সেইটো মানে তুমি ধৰি লোৱা তিনিচুকীয়া বা ডিব্ৰুগড়ৰ আধা আধা কি এট্টি পাৰ্চেন্ট মানে টি কম্পা টি হেৰি যে মানে অনাৰ যে সিয়ে হয় আৰু সি মানে অসমৰ এটা বিখ্যাত মানুহ হয় মই তাৰ নামটো নকওঁ। অ হেৰি তথাপি আৰু তুমি জানি লোৱা মানে সি মোৰ মানে বহুত ডাঙৰ এটা হেৰি তুমিও চিনি পুৱা
আচ্ছা আৰু কি বুলি কয়
এইট্টি পাৰ্চেন্ট হয় আৰু সেইটো কাৰণে সেইটো কাৰণে মানে কি হৈছে গম পা ইছা এ এ এতিয়া নকৰো দিয়া মানে
অ আৰু কি বুলি কয়চোন আৰু এই মাটিবিলাক চব তাৰে হয় ন
উম পাতিমা চব পাৰে অ
আচ্ছা আৰু কি বুলি কয় আহ এনে তই য'ত চাহ পাত যত তাতে আছে ন তাতে তাতে তাতে মানে যত চাহপাত বনাই আৰু তাতে সেই চাহপাত খিনি তাতে তো অৰিজিনেলি বনোৱা চাহ পাত খাই পাইছা নি ধৰি তাতে বনাইছে যে তোক দিছে
অ পাইছো পাইছো
মানে সেনেকুৱা তাৰে ট টেষ্টিটো বেছি কাৰা হ'ব চাগে ন
অ
উম। একচুৱেলি এনেকা চাহৰ চাহপাতৰ এ এটা বিজনেছ কৰিব প পাৰি যায় যদি মাথা লগোৱা যায় চাহপাতৰ মানে কি বুলি কয় চাহপাতৰ মানে কি বুলি কয় নহয় নহয় নহয় শুন চাহপাতৰ মানে তোৰ চাহপাততটো সেই কৰি কেনেই পেকেট কৰি কেনেই বেছিব পৰা যায় বাৰু
নানে ব ডাঙ এৰি ইমান সৰু সৰু লেভেলত মানে নোৱাৰ বহুত মানে ফেকট ফুলেও প আৰু এনেকা এটা নাই দুই মানে, ধৰি লোৱা এনে সৰু-সুৰা চাপ্লায়াৰ এটাৰ নাম মই নিজে জানো আৰু চিনিবা তুমিও জানিবা চাগে, এ মাৰু বুৰাটোক চিনি ন মাৰ' পুৰাটো
অ।
অ সি, সি, নিজে এটা চাপ্লায়াৰ আছিল আগতে, সি নিজৰ ব্ৰেণ্ডৰ চাহপাত হেৰি কৰিছিল কিন্তু তাৰ বেছি বি গখা চব বন্ধ কৰি লৈ
মা আ নিজৰ ব্ৰেণ্ডৰ চাহ পা